হেল্ল'। হেল্ল'।
কি কৰিছা? কি কৰিছা?
অ', এয়া ভাত বনাবলৈ লৈছোঁ। তুমি কি কৰি আছা?
তই পচিলাৰ লিখি আছিলো।
অ', মই ভাত আজি মাছ
চে ন'
অ', মাহ'ত আহ হি মাহ'ত আহি আছে বোলো।
হা
আহি আছে মাহ'ত।
তে তাই ঘুমদিল ব'টো থুই আহিলে ক'ত?
এই ট্ৰেভেলাৰ এখনত।
ভেলাৰখনত ক'ৰলৈকে আহিছিলে মাহ'ত?
ট্ৰেভেলাৰখনত উঠিছিলে। উঠি মেলি মানে হেৰি কি আছিলে, উঠি মেলি মানে বেগ চেক থ'লে
অ'।
তাৰ পিছত বা বাছ দেখিলে।
বাছ দেখি মানে গোটেইবিলাকে নামি গ'ল।
উম।
হা?
অ', অথনি তেনেকে ৰৈ গ'লে কবি আকৌ দেই।
উম, উম।
ট্ৰেভেলাৰখনৰ পৰা নামি গ'ল কিন্তু মানে গুণ গুণৰ বেগটো এৰি থৈ আহিলে।
তাৰপিছত এতিয়া কি হ'ব?
এতিয়া এই বাছৰ ড্ৰাইভাৰটোৱে কৈছে যে আনি দিম বুলি। মানে হেডন্ডিমেনটোৱে কৈছে যে গুৱাহাটীত দিব মানে সি।
পাই নি সি?
মানে কি বাছখন ট্ৰেভেলাৰখনৰ নামটো মনত আছে যে।
অ', দেউতাই চাই নহয় নয় অ', উম, নাম বিলাক।
জানো পাই, নামটো মনত আছিলে বুলি হে।
সেইটোৱে।
মইটো কেতিয়াবা নোচোৱাকেও উঠি যাওঁ।
ময়ো।
হম। সেইকাৰণেই যে যেতিয়াই যোনখনত উঠা যায় উঠাৰ আগতে বোলে এ গাড়ী নাম্বাৰটো ফটো এটা মাৰি ল'ব লাগে সেইটো বহুত ভাল অভ্যাস, আগতে মোৰ আছিলে। আজিকালি মোৰো নোহোৱা হৈছে। হেল্ল'।
হা?
অ', কোৱা।
অ', তোমাক মানে সেতি না নামত ট্ৰেভেলাৰ চাবলৈ দিছিলে।
উম, গৈছে নেকি এফালৰ পৰা?
তেনে মাহঁত যেতিয়া পোৱাহি নাই ট্ৰেভেলাৰ খনো চাগে পোৱাহি নাই।
জানো আকৌ এয়া বাছ আৰু ট্ৰেভেলাৰৰ মাজত পাৰ্থক্যও আছে যে।
সিটো হৈ যায়।
আৰু মানে মাহঁতৰ নহয়, নহয় গাড়ীখনত টো গাড়ীখনে কৈছিলে হেৰিয়ত ৰৈ দিম বুলি। কি আছিলে আমনিত ৰৈ দিম বুলি কিন্তু কি হ'ল সেই গাড়ীখনেই বেয়া হৈ থাকিলে মাহঁতৰ।
কি বেয়া হ'ল?
মাহঁত আহি থকা গাড়ীখনেই বেয়া হৈ থাকিলে।
অ'।
সেইকাৰণে এতিয়ানো আমনিত ৰ'লেও টো ট্ৰেভেলাৰ খন পাব বুলি ঠিক নাই সেইকাৰণে বেছি দেৰি হৈ গ'ল আকৌ। মানে আমি ফোন কৰোতেটো মাহঁতৰ
তুমি কি হ'ব বা ট্ৰেভেলাৰ খন ক'বাত পায় নেকি চাব
হা?
ট্ৰেভেলাৰ খনৰ নম্বৰ ক'বাত পাই নেকি চাব লাগিছিলে।
নাই ড্ৰাইভাৰটোৱে দিম বুলি কৈছে নহয় আৰু নাইতো মই কাইলৈ গুৱাহাটী যামেই নহয়।
অ'।
গৈ লৈ পেলাই মানে চাবগৈ লাগিব হেৰি, সুধি চাবগে লাগিব। হেল্ল'। কোৱা। হেল্ল'।
অন নো
অ', ভাত আজি কিহেৰে?
ভাত আজি জানো পায় কি চব্জি বনাই।
অ', অ'।
ৰঙলাও চঙালাও মনত পৰিছেগে।
অ', অ'। ৰঙালাও, ৰঙালাও, ফ্ৰিজতে আছে বাৰু, মই ৰঙালাও খাই আকৌ বৰ ভাল পাওঁ।
অ'।
তুমি ভাল নোপোৱা?
মোৰ ইনষ্ট্ৰগ্ৰ্যম টো কিবা মানে
আমাৰ বেবীয়ে আজিকালি কথাই পাতি থাকে। উম।
আজি, কাইলে আমাৰ কলে-কলেজত ৰাভা দিৱস পাতিব নহয়।
অ', অ', কৈছিলা বাৰু অথনি আৰু হেৰি কি আছিলে ফুৰিবলৈ যোৱাটো কি হ'ল লগৰখিনি গ'ল নেকি?
নাই আমি যেতিয়া বন্ধ থাকিব তেতিয়া সিহঁতি যাব।
ক'লৈ যাব বুলি ঠিক হ'ল?
শ্বিলঙে যাব নেকি।
শ্বিলঙৰ চাগে উকিয়াম।
হে?
ক'লে যাব মানে উকিয়াম যাব নেকি এনেকে সুধিছো? হা?
উকিয়াম আমি পিকনিক গৈছিলো।
অ', অ'।
উকীয়াম ইয়াৰ ওচৰটো কিয়ন লাই বেছি দূৰ নহয়তো, উকীয়াম ইয়াৰ ওচৰটো।
ৰাণীতেটো কিমান ধুনীয়া ধুনীয়া জেগা আছে। তোমালোক যাব পাৰাটো।
যাব লাগিছিলে।
হা?
ছিলে ভিতৰ ফালে। অলপ এনেকুৱা জেগাত আছে এক, এক, এক চাইডটো অসম বৰ্ডাৰ পৰে ইফালে চাইডটো মেঘালয় বৰ্ডাৰ পৰে। আমাক সেই ডিউটিলৈ গৈছিলে, আমাক ডিউটি আছিলে যে আমাক সেই ভিতৰৰ ফালে নিছিলে তেতিয়া আমি দেখিছো।
মেঘালয়খনো বৰ ধুনীয়া বোলে অ'।
মোৰ মোৰ যাবলৈ মন হৈ আছে মেঘালয়লে। তোমাৰ যাবলৈ মন যায়নে?
অ', গৈছিলো
মই আজিলৈকে যোৱা নাই ৰ'বা।
হম।
মাহীহঁতৰ লগত মই গৈছিলো মেঘালয়।
মেঘালয় অ', ময়ো চেৰাপুঞ্জীলৈকে গৈছিলো মেঘালয় যোৱা নাই নহয় মাহীখন। চেৰাপুঞ্জীলেহে গৈছিলে।
নহয় অ', তাৰ আগত মোক মেঘালয়লৈ লৈ গৈছে।
মেঘালয় গৈছিলা জানো।
অ'।
অ', মই ভালকে গম নাপাও।
শ্বিলং নাপাওতে মেঘালয় পায়তো।
ৰৈ যোৱা নাই ন'?
হা?
ৰৈ যোৱা নাই ন'।
নাই, নাইও নাই শ্বিলং নাপাওঁতে মেঘালয় পায়তো তোমালোকে চাগে মেঘালয়ত ক্ৰছ কৰিয়ে গৈছা শ্বিলং।
মেঘালয় ক্ৰছ কৰি শ্বিলং পায় যদ যদিওটো মেঘালয় এটা বেলেগ জেগা সেইটো বেলেগ মেঘালয়তো বহুত বস্তু আছে কিন্তু আমি চেৰাপুঞ্জীলেহে গৈছোঁ। মেঘালয়লৈ সোমোৱা নাই।
তুমি যোৱা অলপ দিনৰ আগত
মই অ', মই যোৱা অলপ দিন আগত
আতছা মেঘালয়, ৱাটাৰফল কিবা কিবি এইবিলাক চাইছিলা?
অ', ৱাটাৰফল চোৱা নাই, কিবা লেক এটা আছিলে লেকটোৰ নামটো পাহৰিলোঁ সেই লেকটোত সোমাইছিলোঁ, লেকটো চাইছিলোঁ
মেঘালয় খনতে হ'বলা মা-মাইকী মানুহৰ ৰাজত্ব চলে।
অ', অ'।
তাত বোলে মতা মানুহবিলাক তাত বোলে মতা মানুহ বিলাক হেৰি কি বিয়া হৈ যায় মাইকী মানুহ'লে
শ্বিলংতোটো
শ্বিলঙতো হয়, নেকি?
অ'
আতছা মই ভালকে গম নাপা
তুমি গম নোপোৱা মানে?
নাই, নাই শ্বিলঙত বুলি গম নাপাওঁ, মেঘালয়ৰ কথাটো গম পাওঁ। উম। হা
আমাৰ লগৰ এজনী আছে যে, শ্বিলঙত
হেল্ল'
শুনিছা নে নাই?
কি হ'ল?
আমাৰ লগৰ এজনী শ্বিলঙৰ আছে যে
অ', অ'।
তাই মাকৰ টাইটেল লিখে।
অ', অ', অ', তাত লেডিছৰ টাইটেলে চলে হ'বলা।
তাৰপিছত এতিয়া যে, সিহঁতৰ মানে ল'ৰা ছোৱালীৰ ধেৰ হা, সিঁহতৰতো একে নটা নে দশটা সিহঁতৰ ল'ৰা ছোৱালী ধেই, সিহঁতৰ নটা নে দশটা। তাৰপিছত সেই, সিহঁতৰ ত' অহ, এতিয়া মানে ডাঙৰ জনি বায়েকৰ হ'ল ল'ৰা এটা তাৰপিছত তাই-ডাঙৰ জনী বায়েকে আনিব
ক'লে আনিব?
নিজৰ ঘৰ টাইপকে ৰাখিব মানে।
এজনী আনিলেও হ'ব বাকী কেইজনী বিয়া হৈ যাব পাৰিব।
অ', বাকীকেইজনী বিয়া হৈ যাব পাৰিব এজনী আনিলেই
আহেয়ো ন ল'ৰাবিলাক? তাত যে, মেঘালয় ফালে মানে এনেকে শ্বিলঙৰ ফালে গৈ থাকোতে যে, গোট টেই ৰাস্তাত অকল মাইকী মানুহৰে দোকান আছে।
শ্বিলঙৰে আৰু এজনী পুলিচ এটা জীয়েক
আতচ্ছা, আতচ্ছা।
দুজনী আছে, এজনী পুলিচৰ এজনী এম এ লে।
তোমাৰ নেটৱৰ্কটো বেয়া নেকি? ভালকে শুনা নাই। ঠিকে আছে দিয়া, পিছত কথা পাতিম।
অ', হ'ব দিয়া।